অ হয় শুনিছো
অ কি কৰি আছে আপুনি এতিয়া
অ মইতো বৰ্তমান এতিয়া যিহেতু ৰ'দ টান দিছে সেইবাবে মই মানে গছ গছনিৰ তলত বহি আছো আৰু অ পথাৰৰ চাইড ত অ আপুনি কি কৰি আছে আহ? অ ভাতটোতো এতিয়া বৰ্তমান খোৱা নাই মানে ইত খাই উঠি কেনে চাহ খালো খাই কেনে মানে অ পথাৰত দেখি অলপমান আহিছো আৰু এতিয়া যাই কেনে ভাত খাম
অ ময়ো বৰ্তমান খোৱা নাই। খাম আৰু মই অলপ পাছত, তমাৰ গা চা ভালনে?
হয় হয় ভাল অ আপোনাৰ বিশেষ যে পেগ ৰোৱা আহ যে হা পেক ৰোৱা বা কুঠিয়া তোলা সেই বাবে কাম চলি আছে নে আপোনাৰ লগৰ দেখি পথাৰত
অ চলি আছে বৰ্তমান বৰ্তমানটো খেতি পথাৰৰে কাম না ধান ৰোৱা, ধান দুৱাই কাম চলি আছে বৰ্তমান আমাৰ, আপোনাক দেখি মাৰ খেতি কৰে কৰাটো আমাৰ আমাৰ ঐতিহাস বৰ্তমান খতম হ'ল মানে ফেকৱা হল
হয়
আপোনাৰ দেখে
অ আমাৰ দেখি বৰ্তমান অ সেনেকেই চলি আছে মানে কিছুমানৰ হালধি কিছুমানে আৰু কঠীয়া তুলি আহ উগৰাই আছে কঠীয়া উঠাই আছে আৰু কিছুমানে পেক ৰুই আছে আৰু বহুত কেই ঘৰে মানে এতিয়া পেক ৰুই আছে আৰু এ দহ পোন্ধৰ ঘৰে মানে অ হালুছিল আৰু ন পেগ ৰোৱা শেষ হল। কিছুমানে আন্ধি চোৱাৰ আগতে পেগ্ ৰোৱাতো শেষ কৰি দিছে আৰু।
অ।
সেইবাবে এতিয়া কিছুমানে হাল বাই আছে, কিছুমানে কঠিয়া তুলি আছে। কিছুমানে আৰু পেক ৰুই আছে সেইটোৱে আৰু। অ আপোনালোকৰো হেৰি হাল উঠিল নেকি না পেক ৰুইয়ে আছে?
নাই আমাৰ হাল উঠি গ'ল। তিনিজনি মানুহ
হয়।
আপোনাৰ উছিলে নে?
অ আমাৰ উঠি গ'ল। আহ আমাৰতো দুইদিন হ'ল চাগে উঠাটো হাল উঠাটো আমাৰ আমঠিচোৱাৰ আগত তে যিটো নেকি আহ বেলেগ ধান বা এই মাচুৰি ৰোৱা গৈছিলে মাচুৰি ধানটো গটাই হৈ গৈছিলে। ৰোৱাটো আহ আঠি চোৱাৰ আগতে আৰু আঠি চোৱাৰ পিছত। এই যিটো কয় বিন্নী চাউল বুলি কিনে। বিন্নি চাউলটো মানে আহ ৰোৱা গৈছিলে, এই দুদিন আগতে ৰোৱা হৈ গ'ল। শেষ হৈ গ'ল অঁহ।
অ আপোনাক এতিয়া মই প্ৰশ্ন সুধিবলৈ কল কৰিছিলো মানে। কৰিব পাৰিম নে? প্ৰকৃতিৰ বাবে অলপ কৈ দিব পাৰিব নেকি?
অ হয় আহ বহুত ভাল প্ৰশ্ন কৰিছে আপুনি। আহ প্ৰকৃতি বুলি ক'লে মানে আমি। এ আমাৰ মনত এটা দৃশ্য আহে আৰু প্ৰকৃতি বুলি কলে মানে আমি অ যেতিয়া নেকি শুই উঠো। পুৱাই উঠো যে আমি আমাৰ চুকুটো খোলা যায় বা মে মেলো। চকু মেলিলে আমি দেখা পাওঁ যে প্ৰকৃতিৰ ধুনীয়াৰ দৃশ্যটো দেখা পাওঁ আমি। অ প্ৰকৃতি বহুত ধুনীয়া হয় প্ৰকৃতি বহুত ধুনীয়া সুন্দৰ। অ সেউজীয়া -। সেউজীয়া ৰঙৰ আহ যি যেনেকে গছ গছনি এ। আৰু বহুত। ৰং বিৰংগৰ ফুল ফুলখিলা আৰু প্ৰকৃতিৰে। যিটো নেকি চৰাইৰ কান্দা আহ আৰু বহুত-। - আহ যিটো নেকি বতাহ মাৰে বা। পুৱা যেতিয়া নেকি সূৰ্য ওলাব সেই সূৰ্যৰ যিটো নেকি গৰম। সেইটো পোৱাৰ সূৰ্যতো আমি মানে নিজৰ গাত আহ লাগিলে বহুত ভাল লাগে আৰু ন?
অ লাগে।
হয় প্ৰকৃতিয়ে আমাক জীৱন দিয়ে জীৱন দিয়ে কেনেকে যেনেহেন আহ আমাৰ। কাৰণে। ভাত দিয়া তেনেহেন ধান ৰোৱাটো এটা প্ৰকৃতিয়ে আহ নিয়ম আৰু ন। প্ৰকৃতিয়ে হয় ধানটো আৰু যিটো নেকি আমি। উশাহ লৈ থাকো অক্সিজেন অক্সিজেনটো আমাৰ প্ৰকৃতিয়ে দিয়ে।
অ দিয়ে।
সেইবাবে আমি অ প্ৰাকৃতিক সুৰক্ষাৰ বাবে আমি অ যিটো নেকি আমি অক্সিজেন। পাওঁ বা উশাহ লওঁ সেই উশাৰ বাবে আমি অ গছ গছনি ৰোৱাটো ভাল আৰু। ন যত গছ গছনি থাকে সেই সেই। সেই স্থানত মানে আহ বহুত ভাল বহুত দৃশ্য বহুত সুন্দৰ দৃশ্য দেখা। পোৱা যায় আৰু অক্সিজেনো বহুত দিয়ে, সেইবাবে আমি গছ গছনি কাটিব। নালাগে। গছ গছনি ৰুব লাগে ৰুব লাগে। আহ যিহেতু আমাক অক্সিজেন দিয়ে আৰু আমি উশাহত এৰা দিয়া কাৰ্বন ডাই অক্সাইডটো মানে এ গছ গছনিবলাক টানি লয় আৰু ন। সেইবাবে আমি গছ গছনি ৰুব লাগে। তেতিয়া ভাল হয় আৰু, আৰু ফুল ফুল বুলি ক'লে মানে আমি
ফুল বুলি ক'লে মানে আমি এই ফুলবেলাক আমি এই ৰং বিৰঙৰ ফুল বিলাক আ পূজা বা কিবা কৰ্ম বিলাকত আমি ভগৱানক আহ দিওঁ আৰু ন পূজ পূজা কৰিলে মানে ফুলবিলাক দিয়া যায় যেনে হেন হয় অ ফুলবিলাকৰ বহুত জাত থাকে বা ৰং বিৰংগৰ ফুল থাকে যেনেহেন বগা
অহ ৰঙা, হালধীয়া, নীলা বহুত ধৰণৰ ফুল থাকে যেনেহেন অ ফুলত বহুত জাত যিটো নেকি নৌবাজি ফুল বুলি। বুলি কোৱা হয় সেই নৌবাজিটো মানে পুৱা হলে আহ যিটো নেকি। ফুলটো বাঢ়ি আহে আৰু আৰু যেতিয়া নেকি গধূলি হ'ব। হয় হয় নটা বজাৰ লগে লগে এইটো নেকি ফুলে আৰু ফুলটো ফুলি যায়। আৰু যেতিয়া নেকি। এহ ভাটিবিলা হব বা যিটো নেকি সূৰ্যটো যেতিয়া নেকি এ সোমাব। সেই তেতিয়া মানে ফুলটো। আৰু খ খুৰু হৈ যায় আৰু ন খিলাতো বন্ধ হৈ যায় আৰু তাৰ পিছদিনাও খিলি যায় সেইদৰে আমাৰ প্ৰকৃতিটো বহুত বহুত ধুনীয়া আহ বহুত ভাল লাগে প্ৰকৃতি বিলাক আহ যিটো নেকি প্ৰকৃতি আমাৰ অসমটো মানে প্ৰকৃতিৰ আহ যিটো নেকি অ আমাৰ অসম ৰাজ্যতো প্ৰকৃতিৰ মানে অ মেইন হেৰি বুলি কোৱা যায় আৰু ন মেন যিটো নেকি প্ৰকৃতিৰ ধুনীয়া বুলি আৰু প্ৰকৃতিৰ ধুনীয়া এখন দেশ আছে যিটো নেকি ভূটান ভূটানতো বেছিভাগ পলিউশন নাথাকে ততে বহুত প্ৰকৃতি দিয়ে আহ চব মানে ঘেৰা হৈ থাকে আৰু আহ সেইদৰে পাহাৰ চাহাৰ থকা জেগা বিলাকত আহ বহুত ভাল লাগে আহ প্ৰকৃতিয়ে আমাক যি দিয়ে বহুত দিয়ে প্ৰকৃতিত নদী থাকে পানী পানীও আমাৰ জীৱনত বহুত মুল্যবান পানী নাহা পানী নাথাকিলে আমি অ জীয়াই থাকিব নোৱাৰো আৰু ন মানুহৰ জীৱনত হয় মানুহ দেহাত পানীও লাগে, অ উশাহও লাগে, বতাহও লাগে চব লাগে প্ৰকৃতিত যি যি আছে চব লাগাই যায় সেইদৰে বহুত আহ জীৱ- জন্তু দেখা পোৱা যায় আৰু প্ৰকৃতিত সেইখিনিয়ে আহ আমি প্ৰকৃতি বচাবলৈ অ আমি গছ গছনি ৰুব লাগিব অ বা গছ-গছনি বো কটাটো বন্ধ কৰিব লাগিব যিমান পাৰে মানে গছ-গছনি ৰুবলে লাগিব আৰু আজিকালিতো পাহাৰ বিলাকত অ গছ -গছনি কাটি কেনে অ যিটো নেকি ঘৰ বনাই কেনে মানুহ বিলাক থকাতো দেখা পাইছোঁ সেইবিলাক বন্ধ কৰিলে ভাল আৰু ন অ এতিয়া মইতো এইকিনিকলে আপুনিও আহ দুই আখাৰমান যিটো নেকি আমি প্ৰকৃতিৰে আমি যিটো নেকি ভাত খাওঁ সেই চাউল বা সেই ধান খেতি কৰা আপুটো খেতি কৰি পাইছে চাগে সেই খেতি কৰাৰ বাবে আপুনি দুইআষাৰ মান কব পাৰিব নেকি বা জনাব পাৰিব নেকি
খেতি খেতি এ খেতি কৰিবলৈ হ'লে আমাৰ মাতিৰ প্ৰয়োজন হ'ব না
হয়
অ মাটিটো আহ তেতিয়া মাটিটো প্ৰয়োজন হ'ব আমাক তেতিয়া আমি তেতিয়া মাটিত তে তৰে বা অন্য সুযোগেৰে হাল বাব পাৰিম আৰু, না হাল বাই ল'ব লাগিব। অ তাৰপিছত উৎসব পাৰিব লাগিব অ। এতিয়া কঠীয়াটো আমি পাৰিম না তাৰে আগতে কঠীয়াখিনি আমি পানীত ভিজাই থব লাগিব। এসপ্তাহ বা তিনিদিনৰ কাৰণে ভিজাই থ'ব লাগিব আৰু।
হয়।
তাৰ পিছতেটো যেতিয়া পানীৰ পৰা উঠাব হয় তেতিয়া মাটিত কচুপাত বা বস্তাৰে ঢাকি থব লাগিব। তেতিয়া যেতিয়া আমি পথাৰটো সেই কেনে পথাৰ পথাৰখন আৰু এছাপ ভাল মাৰি কিনে তেতিয়া ক পাৰিব লাগিব তেতিয়া কঁঠালটো অলপ ডাঙৰ হ'ব এতিয়া আমি ভালদৰে সাৰ চাৰ দিব লাগিব তেতিয়া কঠিয়াটো ভাল হয় আৰুে ভাল হৈ উঠিব আৰু এইটো সৰু সৰু কিছুমান গছ কিবা হয় ন ডাঙৰ হয় ন তাতে। সেইটোৰ কাৰণে কটো দিব লাগিব
অ যিটো নেকি অ গুণ মানে
অ বনটো হয় ন তাতে অ তাৰ কাৰণে অলপ ঔষধো দিব লাগিব।
হয়।
তাৰপিছত যেতিয়া কঠিয়াখিনি উঘালিব পৰা হ'ব না তেতিয়া আমি পথাৰত আৰু এই চাপ মাৰি কিনে সেইখিনি উঘালী কিনে পেক দিয়া হ'ব না দিয়া হব তেতিয়া তাতে ভালদৰে গৰৈ খাব গৰৈ ধানখিনি যাতে খাব নোৱাৰাকৈ বেৰা দি দিব লাগিব তাতে আমাৰ এতিয়াতো গৰুতো বহুত আছে ন?
হয় হয়।
তেতিয়াতো এতিয়া পৰিয়ালতো বৰ্ত এৰি দিব নোৱাৰে।
হয় হয় কিছুমান কিছুমান থাকে মানে কৰা টাইমত মানে গৰুটো এৰা দি দেই। আৰু আমাৰ এই যোৱাকালি হৈছে আ এজন ঘৰত মানে উ ধানতো মানে বৰাইকে অ গাজিছে মানে কই থাক ফেলা গুঠা ৰই কেনে ধান ৰুই কেনে বঢ়িয়াকে নেট চেট দিয়া নাই আৰু তেনেক পথাৰৰ মাটি মানে গৰু এৰা দি কিনে গৰু খাই আছে। মানে সেইদৰে হয়
তাৰপিছত আমি যেতিয়া হব ন যেতিয়া ধানটো ওলাব, তেতিয়া এইটি পাৰ্চেন্ট মান যেতিয়া পকিব এইট্টি পাৰ্চেন্ত বা চেৱেণ্টি পাৰ্চেন্ত যেতিয়া পকিব, আমি পাতি কিনে পাতি কিনে মুঠা বান্ধি কিনে আমি ঘৰত লৈ আহিব লাগিব আৰু। ঘৰত লৈ আহি দি কিনে আমি ভালদৰে মানে ৰ'দত দি কিনে মৰণা মৰিব লাগিব।
হয়।
ট্ৰেক্টৰৰে বা গৰুৰে আমি মৰণা মাৰিম কিন্তু মানে ধান খিনি আৰু তাৰপিছত মৰণা মাৰি উঠি কিনে আমি খেটো এক্সট্ৰা আৰু কিবাটো ধানটো একস্ৰা কৰিম আৰু না
হয়
তাৰপিছত আমি খেৰটো একস্ৰা কৰি কি খেৰ খিনি চাপ দি থব পাৰিম নহলে বা অন্য কিবা কামত ব্যৱহাৰ কৰিব পাৰিম আৰু গৌৰৱ কৰিব পাৰিম নাইবা নি এইখিনি দি এইখিনি খেৰে দিয় দি মাছৰুম উৎপাদন কৰিব পাৰিবা আৰু ন
হয় হয়
জোনপুৰী থান ইতিয়া চাইব প থৈ দিছিলো আমি খিনি এতিয়া ভঁৰালত থৈ দিব লাগিব আৰু ভঁৰাল
হয়
বস্তাত সোমাই কেনে থৈ দিব লাগিব আৰু।
হয়।
এ ক'ব বিছাৰো আৰু
অ হয়।
আপুনি ভালকে বুজাই দিলে আৰু ন খেতি কৰা বাবে আহ যিটো নেকি আমি আহ ধান কটা ধান কটা আজিকাল মেচিন ওলাইছে আৰু ন আপোনাৰ লগত দেখি অহ যে মেচিন দি কাট। কটৈ না মানুহে কাটে।
আমাৰ দেখেতেতো এতিয়া বৰ্তমান মেচিনটোৱে বেছিভাগ চলিছে মানুহটোও কাটে আৰু ন
হয় হয় অহ খা হয় হয় বেছিভাগ বেছিভাগ হয় হয় মেচিন কাটি কাটিলে মানে সময়ো ৰৈ যায় আৰু অহ যিটো নেকি আজি আজিকালিতো সময় ৰৈ যায় গ'লে মানে বহুত মানে অহ আজিকালি জীৱনত সময় এইটোয়ে বহুত মূল্যবান হৈ আছে অহ যি কি নহওক ক আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিলে
তৌ আপোনালোকতো ভাল লাগিলে ধন্যবাদ আপোনোক।